উম কি কৰিছ?
এনেই বহি আছো তুমি?
মই এনেই।
উম
কিবা খালা নাই?
নাই খোৱা, তুমি?
নাই খোৱা, মই এই ফোনকে চাই আছিলো শুই উঠি আহি।
ময়ো হে একেই।
আজিকালি সেইবোৰেতো আৰু ফোন ফোন নহলে নচলে।
উম, নহব পাই
উম, মোবাইল ফোন আমাৰ দুৰ্নীতি জীৱন কেনেকে সলনি কৰিছে ছবে গম পায় আও।
উম, সেইটো হয় বাও।
কিছুমান ভাল- ভাল কেটামানো আছে মানে আমি সহজতে ফোনৰ পৰা আমি সহজতে কথা পাতিব পাৰোঁ। যোগাযোগ কৰিব পাওঁ জাৰ তাৰ লগত।
বি যোৱা জানো সেইবোৰ, ভাল বিলাক লোৱা জানো?
উম -হ
ভাল বিলাক লোৱা জানো বোলো
কৰে আৰু অনলাইন পঢ়া- শুনাত নতুন দক্ষতা শিকিব পাৰি।
উম
উপিয়াই যে টকা -পইচা পঠিয়াব পাৰি।
ভালো হৈছে ন' ফোনটো হোৱা পা নহ'লে আও
কিন্তু সময়ে- সময়ে এইবোৰ ইউজ কৰিব লাগে আৰু
অহ
বেছি সময় ইউচ কৰিবও নালাগে আও।
উম
যেনেকে আমাৰ খাদ্যৰ প্ৰয়-প্ৰয়োজন তেনেকে আৰু মোবাইলটো প্ৰয়োজনৰ খাদ্য মানুহৰ জীৱনৰ এক মৌলিক প্ৰয়োজন হৈ পৰিছে।
উম, তাকে তেনেকে খাইযেন থাকিলে জীয়াই থাকিব
উম, আমাৰ শৰীৰতে শক্তি দিয়ে।
উম, এ আমাৰ স্বাস্থ্যটো হেৰি জীৱনৰ পৰা সক্ষম আৰু পুষ্টিকৰ খাদ্য খাই থাকিব লাগে।
উম ৰোগৰ বিৰুদ্ধে তেতিয়া যুঁজিবলৈ সুস্থ আৰু সবল শক্তি পায় ন'।
উম খাদ্যত বহুতো পুষ্টিকৰ উপাদান থাকে।
কি -কি উপাদান থাকে?
কাৰ্বহাইড্ৰেট থাকে, প্ৰটিন থাকে, চৰ্বি থাকে ভিটামিন থাকে, খনিজ লৱন থাকে আৰু পানী থাকে।
উ
উ কাৰ্বহাইড্ৰেটে শৰীৰক শক্তি দিয়ে।
কাৰ্ব- হাইড্ৰেট
উম
প্ৰটিনে শৰীৰত বৃদ্ধি কৰে নহয়, ক্ষতিগ্ৰস্ত কোষ মেৰামতিও কৰে নহয়।
চৰ্বিয়ে শক্তি সন্ধই কৰে। আৰু শৰীৰ গৰম ৰাখে উম।
ভিটামিন আৰু খনিজলৱনে কি কৰে?
শৰীৰে বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়ে।
আটচা পানী?
পানী শৰীৰৰ বাবে অত্যন্ত জৰুৰী। কিয়নো ই হজম ৰক্ত সঞ্চালনৰ শৰীৰত
খাদ্য লাগে পানীয়ে হজমো কৰাই ন'।
উম, সেইটোয়ে।
ৰক্ত সঞ্চালনো কৰে শৰীৰ আৰু শৰীৰ -শৰীৰ তাপমান নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
উম আমি দৈনিক সুখ -মখা খোৱাটো প্ৰয়োজন।
প্ৰয়োজনতো খাবই লাগিব ন',।
উম
নাখালে নহ'ব নহয় মানুহ জীয়াই থাকিব নোৱাৰে নহয়। ভাত খাব লাগে ৰুটি খাব লাগে দাইল খাব লাগে, সেউজীয়া শাক পাচলি খাব লাগে, ফল মূল, গাখীৰ, কণী, মাছ।
উম উম।
পৰিমাণতে খাব লাগে আৰু বেছি পৰিমাণতো খাব নালাগে।
বি ভিটামিন পাই নহয়।
ভিটামিন পায়, বিভিন্ন ৰঙৰ ফল মূল আৰু শাক পাচলিত খালে ভিটামিন পাই।
আৰু খনিজ পদাৰ্থ।
খনিজ পদাৰ্থ পোৱা যায় অ।
উম। অসমীয়া মানুহৰে সাধাৰণতে ভাত, দাইল এইবিলাক আদি খায় উম।
অসমত খাদ্য সংস্কৃতিত বহুত চহকি অসমত।
উম।
সকলো ধৰণৰ খাদ্য পোৱা যায়।
উম সোৱাদৰ লগতে পুষ্টিকৰো।
উম, অসমৰ মানুহ বিলাকে কি খাই এনি?
এইবোৰ আজিকালি মানুহবিলাকে খাই ফাষ্ট ফুড খায় এইবিলাক।
অসমীয়া মানুহে বেছিকে কি খায়?
অসমীয়া মানুহে এতিয়া সাধাৰণতে এনে ভাত খায়, দাইল খাই, দাইল মাছ, শাক পাচলি।
উম।
টেঙা পিঠা এইবিলাকে খায় আৰু এইবিলাকেই খাই।
খাদ্যসমূহ খাবলে ভাল লাগে ন?
উম উম সোৱাত
সোৱাদৰ লগতে কি পুষ্টি কৰো, শৰীৰৰ শক্তি সঞ্চালন কৰে ন?
উম। আজিকালি আক বেছিকে সেইবোৰ নাখায় নহয় আজিকালি অকল ফাষ্ট ফুড খায়।
অ ফাষ্ট ফুড খাই জানে প পিজ্জা, বাৰ্গাৰ, নুডলছ, চিপছ আৰু পিতল পনীয় বেছি।
সেইবিলাকে মাজে মাজে খাব লাগে।
সেই তাকেই আৰু জুচ খাব ওলাই গ'লে কল্ড ড্ৰিংকচ
এইবোৰ বেছিকে খালে বে বেমাৰ হয়।
এনেই মাজে মাজে খাব পাৰি মাজে মাজে। মানে হয় বহুত দিনৰ মূৰত
এইবো খোৱাতকে এই ঘৰতে বনোৱা। উম এইবোৰ খোৱাতকে ঘৰতে বনোৱাবলাক খোৱাই ভাল আছে।
ফাষ্ট ফুড খালেও বেমাৰ চেমাৰ হয় নহয় কি কি বেমাৰ হয় বাৰু?
কি বস্তু খালে?
ফাষ্ট ফুড খালে বেছি ফাষ্ট ফুড খালে।
উম মেদবহুলতা হয়।
উম।
ডায়েবেটিছ হয়।
উম।
উচ্চ ৰক্তচাপ আৰু হৃদ ৰোগৰ সমস্যা হয়।
উম্। সেইকাৰণে ঘৰতে ৰন্ধা খাব লাগে ঘৰতে ৰন্ধা ভাত পানী। খাদ্য খোৱাও ভাল আও।
ভাত চাতকৈ আগত হাত চাত ধুই ল'ব লাগে ভালকে।
অ তেতিয়া ভাল আও।
উম ভালকে পৰিষ্কাৰকে থব লাগে উম। বেগ লাগবি খালে বোলে পেটৰ কাৰণে বেয়া।
উম।
উন। এনে পৰিষ্কাৰকে খাব লাগে।
পৰিষ্কাৰ কৰি খাব লাগে বাইত, কিছুমান মানুহে উম্ ন খত বেমাৰ আহে স নখ ওখ চফা নকৰাকে ভাত পানী খাই, হাত চাত নুধুলে হাতত বীজাণু থাকে। সেইবোৰ।
উম উম। আৰু মানুহ বিলাকে ইমান নষ্ট কৰি নষ্ট কৰিবও নালাগে। খাদ্যয়বোৰ কিছুমানেতো খাবলৈ নাপায় বহুত। দিনৈত
উম।
উম।
মানে যিমান লাগে সিমানটো খাব লাগে।
উম।
পইচা কৰি পেলাই, প্ৰয়োজন হোৱা মানুহ বিলাকক দি দিব লাগে।
থিকেই।
উম। দে
খাদ্য মানুহৰ অতি প্ৰয়োজন যে অকল মানুহকে নহয় জীৱ জন্তু সকলো জীৱ জন্তু খাদ্যৰ প্ৰয়োজন।
খাদ্য খাব নোৱাৰিলেও
উম
স্বাস্থ্যটো ভালকে থাকিব লাগিব
উম।
খালেই নহ'ব বাও।
উম
বিৰাম চিৰাম কৰিব লাগিব।
তাকে।
টোপনি আহিব লাগিব।
উম
উম এয়াই
খাব লাগিব। খাব লাগিব বুলো খাদ্য খাদ্য নাখালে নহ'ব।
আৰু এইবোন চাফা পানী খাব লাগে, এইবিলাক ইচু লোটা পানী খালে দেহাটো
অহ
উম মোৰ স্বাস্থ্য বনাবলৈ হ'লে আৱ স্বাস্থ্যকৰ খাদ্য খোৱা সুস্বাস্থ্য বনাবলৈ বোলো
উম
স্বাস্থ্যকৰ আহাৰ
সুষম আহাৰ খাব লাগে।
উম
এইবোৰ যদি ভাল খাদ্য খালে শৰীৰটো
কৰি খালে খাদ্য।
উম
তেতিয়া আমাৰ হ'ব শৰীৰটোতো সুস্থ সবল হৈ থাকিব। সুখী জীৱন আমি কটাব পাৰিম আৱ
উম
চা কাৰণ চাৰিটা মান মানুহ ডাঙৰ
উম অধিক মাত্ৰাত তেল মচলা এই বিলাক খাই থা, উম অধিক মাত্ৰাত তেল মচলা এইবিলাক খাই থাকিলেও, চেনি এইবিলাক কমকৈ খাব লাগে। বিয়ামতো মেইন আৰু স্বাস্থ্যৰ কাৰণে।
উমো
ব্যায়ামটো বোলো স্বাস্থ্যৰ কাৰণে মেইন আৰু
উম উম।
খোজকঢ়া দৌৰা। প্ৰতিদিনে সাত আঠ ঘণ্টা টোপনি গোৱা,
হম।
তে মতলে কি ৰোগা।
উম হম। ত স্বাস্থ্য বজাই ৰাখিবলৈ শুভ মাহ প্ৰয়োজনো জীৱনত।
উম।
উম হুম।
মানসিক স্বাস্থ্য‌ও সমানে গুৰুত্বপূৰ্ণ।
মানুহ যদি যেতিয়া সুস্থ নাথাকে তেতিয়া ধন সম্পত্তি নাপায়। কেনেকে ধৰণৰ সৱতি গঢ়িব যদি সুস্থ নাথাকে। আন অসুবিধাও সুস্থ। শৰীৰৰ সুস্থ মন থাকিলে আমি জীৱনত ভালদৰে কাম কৰিব পাৰোঁ ন। পল লাভ কৰিব পাৰো।
উম।
উম।
উম অতিমাত্ৰা হেৰি চিন্তা বা মানসিক চাপলৈ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে।
উম। দুুনীয়া শাক পাচলি ফল মূল। দাইল, গাখীৰ, কণী, মাছ অন্যপুষ্টিৰ খাদ্য খাব লাগে। অতিমাত্ৰা তেল মচলা আৰু জাংক ফুড খালেও মানুহৰ অলপ উম মানে। কি ক'ম আৰু মানুহ অলপ হওঁক পেট বাঢ়ে মানুহৰ উম ব্যায়ামৰ কৰিব লাগে সুস্থ স্বাস্থ্যয়ৰ বাবে পতিদিনে খোজ কাঢ়িব লাগে, দৌৰিব লাগে।
টোপনি যাব লাগে।
হম।
আট ঘন্টা দিনতো।
উম। টোপনি টোপনি ল'বই লাগে সাধাৰণ
উম।
মানসিক স্বাস্থ্য মানে সমানে গুৰুত্ব দিব লাগে।
উম। অতি এটা চিন্তা ললো।
উম অতিমাত্ৰা চিন্তা হলেওঁ ডিপ্ৰেশচনত যাব।
উ সেয়েহে পৰিয়াল আৰু বন্ধু বান্ধৱীলক সময় কটাব লাগে।
উম অকলে কলে থাকিলেতো এই মানসিক হেৰি উম।
উম ইতিবাচক চিন্তাবিলাক কৰিব লাগে।
উম। খাদ্য মানহ য। মানে বহুত প্ৰয়োজন অঁ খাদ্য মানে।
একলাখ।
জন্মৰ পৰাই মানুহৰ ৰূপ তো লৈকে যে খাদ্য লাগেই। নহলে মানুহ অকল মানুহ। বুলিয়ে নহয় কোনো প্ৰকৃতি জীৱৰে জীয়াই নাথাকে খাদ্য অবিহনে।
অঁ ত।
উম।
এইবিলাক আজিকালি খাই বহু নিচা জাতীয় বস্তু এইবিলাক।
এই।
সব স্বাস্থ্য কাৰণে ক্ষতিকাৰক কোনো।
উম সেইবোৰ খতি আৰু
থাকিব লাগে। উম।
কি হয় এতিয়া খাদ্য খোৱাৰ সময়ত পৰিষ্কাৰকে খাব লাগে হাত চাত ধুই মেলি ধুনীয়াকে পৰিষ্কাৰকে খাদ্য খালে মানুহ। স্বাস্থ্য পৰিষ্কাৰ পৰিচ্ছন্ন কৰি। শক্তি হ'ব সুস্থ ৰোগ-ৰোগত।
উম।